অহ কি কৰি আছে?
আছোঁ এনেই বহি। চিৰিয়েল চাই আছিলো। উম, তহঁতে কি কৰি আছা?
আছো ৰ'ব এনে।
উম উম উম খোৱা হ'ল চাহ-তাহ।
অহ।
আৰু টিউচন আনিছা মানে? হা
টিউচন থলোঁ। মইনাহঁতে নাই?
নাই নাই মইনা নাই মাইনা এই ডিউটি আছে, তাইৰ পৰীক্ষা তাকে ডিউটি দিব গৈছে।
অ
তাইৰ আহোঁতে পাঁচটা মান বাজিব আৰু। হেৰি অ অকলে আছো বাবু আছে মই আছোঁ
অ
হেৰি কি কয় এই পাৰ্লাৰ বহুত দিন যোৱা নাই পাৰ্লাৰ গৈছ নে
হ'ল কেইদিনমান যোৱা যোৱা মাহত গলো নেকি
উম তাকে মইতো যোৱা মাহ কি দুমাহ মানেই হ'ল যোৱাই নাই উম পাৰ্লাৰত গ'লে মানে কি ফেচিয়েল কৰা নে
নকৰো নকৰো অকল থ্ৰেডিংটো কৰো
তাকে
নাই মইয়ো কৰি পোৱা নাই চুলিও একো কৰি পোৱা নাই
তাকে বেলেগ ইমাপ পাৰলাৰত যাই থাকে এ
অ
মোৰ যোৱাই নহয়
তাকেইেতো এনে কেতিয়াবা কবাত গাঁৱত যোৱা হলে বা বিয়াত যোৱা হলে যায় আহো আৰু।
উম, তাক বিয়াত যোৱা হলেওতো মেক আপ ঘৰতে কৰি লওঁ কতনো পাৰ্লাৰ যাওঁ। তাকে মই উম চাই আছিলো অনলাইনত বোলো ফেচিয়েল কিট এটা আনিলে ঘৰতো কৰিব মানে নিজে পাৰি আৰু কৰিব।
উম মইও চাই থৈ দিছো ৰব।
উম আৰু হেৰি থ্ৰেডিংটো বাৰু যাব লাগে পাৰ্লাৰত থ্ৰেডিংটোতো আৰু নহয় না নিজে।
উম।
তাকে মই যাব লগা আছিল চাই ৰখি থাকিলো যোৱা নহল কালি দেওবাৰে যাওঁ আজি শনিবাৰ যে। এই তোমালোকৰ সিফালে যে হা
বজাৰত নাযায়?
বজাৰ তাকেইেতো বতৰ খান যাব মন গৈছিল কিন্তু নাযাও।
বতৰতো বেয়া হব কিজানি।
উম, সেইকাৰণে নাযাওঁ। কালি যাম। কালি গৈ ফেলে একেলগে উম কালি হেৰি লগত যাম মহাৰ লগতে যাম কালি। আৰু হেৰি কি কয় এ তোমালোকৰ ফালে যে এই যে উম বুদ্ধৰ যে হেৰি আশ্ৰম যে আ আছে কিমান দূৰনো?
বুদ্ধদেৱৰ মন্দিৰ আছে আমাৰ ঘৰৰ পৰা আছে অলপ দূৰ আছে ওপৰত ন পাহাৰৰ
বহুত পাহাৰ ন?
উম এই গিৰ্জা ঘৰ আছে যে গিৰ্জা ঘৰৰ ওচৰত
অ সিফালে গীৰ্জা ঘৰো আছে ন?
অ', গীৰ্জা ঘৰো আছে বুদ্ধদেৱৰ মন্দিৰো আছে।
মানুহ যায় থাকে নে?
ঢুকোৱাৰ পৰা মানুহ সেনেকে ইমান নহয় তথাপিতো গুৰুজীৰ আশ্ৰমৰ মানুহ বিলাক আহি থাকে মাজে মাজে।
অ', গুৰো যিজন ঢুকালে নেকি হয় নেকি মোক অ', সেইকাৰণেতো নেদেখো অ', মই গমেই পোৱা নাই।
এক বছৰে হ'ল মানে এই কিবা হাতত কিবা হৈছিল হয়, তাৰ মানে কেঞ্চাৰ কিবা হেৰি টাইপৰ হ'ল নেকি?
উম, উম, উম, উম তাকে মই এবাৰ যাম বুলি এনে চাব গ'লো হয়, ভাল লাগে বোলে ঠাই খিনিত যায়।
উম, ভাল লাগে।
উম। আৰু হেৰি তোমালোকে হেৰিত গৈছা নেকি? এই যে খাৰঘুলিত তেনেকে ষ্ট'ন মন্দিৰ এটা আছে তাত গৈছা নেকি?
উম মন্দিৰটোত যাই পোৱা নাই, কিন্তু খাৰঘুলিৰ ফালে যাই পাইছো। মানে আমাৰ সিহঁতৰ মানে উম মামাহঁতৰ ঘৰ আছে ন তাতে জুবিনদাৰ ঘৰৰ ওচৰত তে
তাত আছে ন হৰে কৃষ্ণ মন্দিৰ তাই ইহঁতে গৈছিল এদিন এই দীপশিখা হতে দীপশিখা ন অ' সিহঁতে গৈছিল মই তাক যাম যাম বুলি ভাবি আছো যোৱাই হোৱা নাই এইবাৰ শুক্ৰবাৰে যাম বুলি ভাবিলো যোৱা নহল আৰু বোলে এই
এইটো খাৰ ঘুলিত নহয় নেকি উওলো বাৰি নে, কধে আছে নেকি?
হয় নেকি?
খাৰঘুলিৰ ফালে নাই চাগে অ খাৰঘুলিত কিবা বেলেগ আছে। ত মানে দিপশিখা হতে যত, ত' উওলোবাৰীৰ ফালেহে আছে কিজানি বাইদেউ আমাৰ উ বাইদেউ একবাৰ গৈছিল নহয়।
অ', অ' তাকে মই যায়ে পোৱা নাই, মানে মই দেখিছোহে আমাৰ ভাগিনহ'তে যাই থাকে।
অ'।
মানে বহুতে যায় আৰু দেখা পাওঁ
এ আমি আমি গুৱাহাটীত থকা হ'লে কি হ'ব, বহুত জাগা চিনিয়ে ন
অ', অ', একদম। ঠিক কৈছে। ছা, একদম ঠিক কৈছা, তাকেতো একো মা মানে ছয় মাইল তাৰ পিছত গণেশগুৰী খুব বেছি সিখিনিহে যোৱা হয়। সঁচাই মই তাকে চিনি নাপাও, মই বোলো কাৰোবাৰ লগত যাব লাগিব চিনাকিৰ লগত, আৰু হেৰি এই তোমালোকে এই এ কি কয় এ তেজপুৰত গৈছা নেকি, তেজপুৰৰ যে মহাভৈৰৱ মন্দিৰটো আছে।
নাই নাই যোৱা নাই। উম হুম, এই মই বহুত জাগাতে যোৱা নাই।
ডিব্ৰুগড়ৰ যিটো জগন্নাথ, মোৰ মানে কি হৈছে এইকেইদিন মানে কিবা মানে ক'ৰবাত যাব মন গৈছে, ঘৰত থাকি থাকি আমনি লাগছি ন।
উম, সেইটোতো হয় কিন্তু এতিয়া আৰ' স্কুল বন্ধ হোৱা নাই। চাও গৰমৰ বন্ধত, কি হয়।
বন্ধৰ দিলে মানে, এনেকে যাব ইচ্ছা হৈছে কিন্তু এই ইমান মানে আমনি লাগছে ঘৰত থাকি থাকি।
তাকেইেতো কেৱল ঘৰত থকা ব খানা বনোৱা, খোৱা।
অ', এদিন, এদিনতে ঘূৰি আহিব লাগা হয়, এদিনত আহিলে ভাল নালাগেতো, তা
উম।। এ তাকে, কৈছো তাকে দেউতাকক গৰমৰ বন্ধত শ্বিলঙে লৈ যাবি।
অ'।
ক'ত নো যাম আৰু বেলেগত, গাঁৱত গ'লেও কেৱল নিজে বনাম। নিজে বনা, নিজে খা, গাঁৱতো শান্তি নাই আজিকালি।
অঁ, অঁ। কোনো মানে সিমান আগৰ দৰে সেই আত, আন্তৰিকতাটো নাই।
কেৱল য'তে যাম ততে পাকঘৰটোৱে মেইন। এতিয়া আমাৰ কাৰণে, ঘৰতো পাকঘৰটো।
মানে এনেকুৱা জাগাত যাব মন যায়, মানে ক'তো যেন চিনাকি মানুহ নাই, অকলশৰীয়া।
এক একদম ঠিক কৈছা, মোৰো সেনেকে মন গৈছে।
গা মানে যাই ভাল লাগে।
তাকে ময়ো কৈ আছো, সেনেকে জোগাত গৈ পাঁচ, ছয় দিন থাকি আহিম।
অ' যেন অৰ্ডাৰ দিম কিবা অৰ খাম মুখৰ আগত। দি'ব।
অ' অ' অ', তাকেতো। উম, নহ'লে কি মানে, এ ৰবিবাৰটোও টোচ ছুটী নাই।
উম'। ৰবিবাৰ কি? বেমাৰ হ'লেও, ছুটী নাই আমাৰ।
অঁ। অসু, টেবলেটটো খাই হ'লেও মানে আমাৰ মানে গৃহণী বিলাকৰ এইটো কাম আৰু পুৰা একদম ধৰা বন্ধা আৰু।
উম।
তাকে মই কৈ আছো, স্কুল চুত থাকাৰ কেইদিনে অলপ ভা ভালো কিন্তু এক হিচাপে দে, আৰাম হয় অলপ। এতিয়া স্কুল বন্ধ দিলে আৰু দিনটো সেয়ে হ'ব বেছি যিহে হ'ব কাম। তাকে তোমালোকৰ ইহঁতৰ বন্ধত এ' মানে হেৰি কিবা এক্টিভিটিত দিবানে নে নাই এনেই থাকিব ঘৰতে?
ইহঁতি বেলেগ সেনেকুৱা একো নাই, কিন্তু উম প্ৰজেক্ট আছে কিবা কিবি প্ৰজেক্ট বনাব দিয়া স্কুলত। আৰু টিউচনটো অহ আৰ্টটো কৰে।
অঁ, তাৰ আৰ্টত দিব পাৰিলা হয়তো, ভাল আৰ্ট কৰে মই দেখা পাওঁ।
উহ এ' কৈছিলো মই আমাৰ স্কুলৰ পৰাই জনসিমলো স্কুলত- স্কুলৰ পৰা মানে খোলা আছে নহয় এখন কিন্তু এতে মানে মানে প্ৰব্লেম হয় কাৰণে তাতে খুলি থৈ দিছে। ডিম গৈছিলো লৈ যাম। কৈছিলো সি গুৰুত তয়ে নাই, সি নিজে যি আঁকে মোৰ পৰা চাই - চাই আঁকি থাকে আৰু।
সেইটোই, ই কিন্তু ভাল আৰ্ট কৰে।
মোৰ পৰা চাই - চাইহে আকে সি মানে এতিয়া মোবাইলত যদি মানে গুগলত ও চাৰ্চ কৰি ল'বলৈ মানে স্কেট- স্কেচ আৰ্ট কেইটা। তাৰ পৰা চাই - চাই পুৰা তাৰ পৰা চাই চাইয়ে আকি থাকে কেতিয়াবা মোৰ পৰা
অ, হেই গণেশ মন্দিৰৰ আৰ্ট স্কুলখনত দিলে কিন্তু সি বঢ়িয়াকে শিকি ল'ব, মানে পতককে পাৰিব শিকিব আৰু
উম, এতিয়া সেই আনা নিয়াটো, আনা নিয়াটোয়ে বেছি
আ, ইতিয়াই মেইন এইটোয়ে, আমাৰ এতিয়া বাবুও পাৰে তাৰ পিছত মই মানে আনা নিয়াৰ হেৰি, কিন্তু ইউটিউবত চাই চাই শিকে, কিন্তু শিকিলে কি হ'ব, তাতে মানে শিকিলে এখন চাৰ্টিফিকেট পাব ন গোটেই শেষ হোৱাৰ পিছত। আৰু অলপ মানে কিবা কিবি হেৰিবিলাক, মানে কম্পিটিচন বিলাকৰ খবৰটো ছাৰজনে দিয়ে। যে আমাৰ ষ্টুডেন্ট কম্পিটিশ্যন বিলাকত ভাগ লব পাৰিবা, লৈ যাই , আজিয়ে, আজিয়ে টো আমাৰ স্কুলত ইহঁতৰ আছে দিলে, নগলে বুলিহে।
এই বছৰ থাকক ৰ'ব, অহা বছৰ মান কিবা এটা মানে ডান্সতে হওঁক।
অ', নহয় কিবা এটাত দিব লাগে, তেতিয়া বেচ হলে ভাল। কি মানে কি দেওবাৰেহে সেইটো এক্সট্ৰা এক্টিভিটিটো দেওবাৰে দিব লাগে, বাকী কেইদিনটো সময় নাপায় দেচোন।
অহ।
উম, দেওবাৰৰ দিনটো দিব পাৰি আৰু, দেওবাৰে দুই ঘন্টামান ক্লাছ হয় নেকি, একঘণ্টা বা দুই ঘণ্টা, এতে এখন ওচৰত আছে আৰ্ট স্কুল কিন্তু। দিব পাৰা এই পূব বতাহগুলিৰ পৰাওঁ অকনমান আগত। মাইনা কৰিছে নহয় আৰ্ট তাতে।
উম। চাওঁ ৰ'ব। কি হয়।
উম, তাকে। এতিয়া ৰাতিৰ কি যোগাৰ চুগাৰ মানে কৰি থৈ আহিছা নেকি, গেছৰ ব্যৱস্থা
নাই, এ, ৰাখো দিয়ক তেতিয়া, অলপ পিছত ফন কৰিম।
অ' অ' দিয়া, দিয়া।